হয়।
অঁ বন্ধু শুনিছা?
হয় হয়, শুনি আছো।
অঁ' তাকে কি কৰি আছিলা?
অ' আছিলো ৰ'বা এনেই, এ তুমি?
অ এই অলপমান ওলাই গৈছিলো, ওলাই গৈছিলোং অলপ। মানে কিমান বস্তু কেইটামান আনিব আছিলে। কৰিলও ৰবা, এই হেৰি আজি আমি এটা আলোচনা কৰো বলা।
অঁ কি বিষয়?
অঁ' আমি ভাবিছো আজি সময়ৰ ওপৰত আলোচনা কৰো নেকি সময়।
অঁ' খুব সুন্দৰ ভাল বিষয় এটাৰ কথা ক'লা তুমি, ভালেই। শুনি আছা? শুনি আছা নে? শুনি আছা। শুনি আছা নে? মই শুনা নাই। শুনি আছানে?